অ অ আছোয়ে ন আপত্তি।
হয় ময়ও আছো দিয়ক।
আমাৰ ফালে মানে ভন্টিহতে হুলস্থুল কৰি আছে যে সেক।
হয়, হয়, হয়, একো নাই দিয়ক কম ঘৰত আৰু সুখ মানে, সুখ-দুখ। তেনেকে থাকেই ন!
ন ধেমালাত থাক ন! হয়, হয়, হাঁহি, কানোন, সুখ। দুখ সেয়াইতো হৈছে পৰিয়াল।
হয়, হয়, এইবিলাকে এটা, এটা মুহূৰ্ত ন!
হয়, হয়, তাতে মানে জইন ফেমিলি যে সেই। সেই কাৰণে মানে আপোনাৰ মস্তি, ধেমালি সেইবোৰ সকলো বেছি হৈ থাকে।
হয়, হয়, একো নাই দিয়ক। বাকী আপোনালোকৰ সেই সাইডে আপোনাৰ গৰম কেনেকুৱা পৰিছে?
গৰম আপোনাৰ ক'ব নোৱাৰি আৰু একেবাৰে অতিপাত।
হয়। বৰষুণ - চৰষুণ পৰিছেনে বাৰু।
বৰষুণ অঁ পৰিছে, আপোনাৰ আজি দুপৰীয়া দিছিল, অলপ আগতো দিছে। এতিয়া নাই বাৰু, অলপ কিনকিনাই আছে।
হয় হয় বা যিহে গৰম গৰম দিছে বৰষুণ নাই যদি খেতি পথাৰ বিলাক চাগে মানুহ বিলাক খেতিয়ক বিলাকে খেতি মানে আপোনাৰ ধান খেতি তেনেকে কৰিবই পৰা না ই চাগে ন ৰোৱা ৰুবই পৰা নাই চাগে।
এনেকে হ'লেতো মানুহে নোৱাৰিবই দিয়কচোন।
হয় দিয়ক, আজি মানে আপোনাৰ উম সেই আহাৰ মানে দিন বিলাক গ'লেই আৰু এমাহে আছে।
হয়।
ভাদ মাহলৈকেহে আৰু।
উম, আৰু আপোনাৰ খেতিৰ কাৰণে মানে এতিয়া মানুহৰ পানীওতো নাটনি হৈছে। এতিয়া বৰষুণ দি আছে কাৰণেহে মাজে মাজে, কিছুমানত আৰু আমি দেখিছো আপোনাৰ বৰষুণৰ কাৰণে ভে কুলী বিয়া যে, ভেকুলী বি ভেকুলী বিয়া পাতিছে।
একো নাই একো নাই, ভেকুলী বিয়া আপোনাৰ ধৰক এইটো পৰম্পৰাগত ন। বা মানে কক্কা মানে বহুত দিনৰ পৰাই মানে আহি এইটো হৈ আছে ন এইখন। সমাজত চলা চলি
আৰু সেইটো কৰিলে সেইটো মানে আপোনাৰ আগৰ পৰম্পৰা। এতিয়া আমি আগৰ দিনৰ যোনবোৰ পৰম্পৰা এতিয়া এৰি দিলে নহব। তেতিয়া আগৰ খিনিও সামৰি লৈ পেলাই বুকুত আমি আগবাঢি যাব লাগিব। কাৰণ আমি যদি এতিয়া আগৰ খিনি এৰি দিওঁ, তেতিয়া আমাৰ লছোৱালী আমিতো আগৰ খিনি জানো। আমাৰ ল'ৰা ছোৱালীক আমি আগৰ
হয় হয় হয় হয়। আৰু আপোনাক গৰম কিয় নিদিব কওকচোন, মানুহৰ মানে যিবিলাক আপোনাৰ এই বৰ্তমান ধৰক ইণ্ডাষ্ট্ৰি হওক, কল কাৰখানা হওক, আপোনাৰ ধৰক তেনেকে ধৰক মানে নদী বান্ধ বিলাক তেনেকে বন্ধ কৰি দিছে, তেনেকে ধৰক আ পোনাৰ ধৰক এইবিলাক এ মানে মানুহৰ ঘন বসতি আৰু আপোনাৰ গছ গছনিবিলাক কম কাটিছে হ'বলা। গছ গছনি কাটি আপোনাৰ ৰাস্তা ঘাট বনাইছে ঠিকে কথা অভাৰ ব্ৰিজ বনাইছে ঠিকে কথা, কিন্তু আ পোনাৰ কি হৈছে গছ গছনি কাটা পদত হয়।
ছনি কাটি টহিলং কৰি পেলাইছে, এতিয়া মানে এতিয়া চাবচোন আপুনি জীৱ জন্তু বিলাক থাকিবলৈ ঠাই নোহোৱা হৈছে। মাজতে শুনিছিলে নে বাঘ নাহৰফুটুকি বাঘ মানুহৰ মানে মাজলৈ ওলাই আহিছিলে। তাৰ পিছত আকৌ এতিয়া মানুহৰ গাঁৱে গাঁৱে এতিয়া আমাৰ গাঁওতো আপোনাৰ হাতী উপদ্ৰৱ কি চাব, এতিয়া তেওঁলোকৰ গাতো ভুল নাই এতিয়া তেওঁলোক
হয়, তেওঁলোকতো এতিয়া জংঘল বিলাক কাটি পেলাই তেওঁলোকৰ অৰণ্য ঘৰ খনে তেওঁলোকৰ অৰণ্য মানে তেওঁলোকৰ ঘৰখন। ত ঘৰখন যদি আমি মানুহে হয়
আহি লয়, তে আমি ক'ত যাম? ঠিক তেনেকুৱা তেওঁলোকৰ হৈছে।
তেওঁৰ মানুহে যদি ঘৰ, তেওঁলোকৰ ঘৰখনে যদি কাঢ়িয়ে লওঁ, আমি তেতিয়াহ'লে কেনেকে মানে হব ন, ত আমাকো তেনেকে অনিষ্টই কৰিব তেওঁলোকে। ঠিক তেনেকুৱা ধৰণৰ কথা। আপোনাৰ ধৰক, এই গৰমত ধৰক, আপুনি ধৰক তেনেকে ধৰক আপোনাৰ দেহাটো সুস্থ কৰি ৰাখিবলৈ আপুনি ধৰক ৰাতিপুৱা সোনকালে উঠি শাৰীক বিলাক যিবিলাক আপোনাৰ ব্যায়াম বা তেনেকে ধৰক ঘৰৰ যোনবিলাক থলুৱা খাদ্য ধৰক যেনেকে ধৰক কলৰ পচ কল পচলা, বা আপোনাৰ ধৰক তেনেকে ধৰক ঠাণ্ডা মানে দিনে কমেও তিনিলিটাকে পানী খাব লাগে। বা তেনেকে ফলৰ ৰস মানে জুচ তেনেকে বনাই ধৰক আজি আজিকালি বিভিন্ন যান মানে যন্ত্ৰ ওলাইছে ন ঘৰতে ধৰক ফলৰ ৰস বনাই তেনেকে খাব পাৰে বা ধৰক তেনেকে তিহুটো বেছি খাব লাগে হয় হয় আনাৰস
বিভিন্ন ধৰণৰ খোৱা চোৱা বস্তুৰ কাৰণেও আপুনি পাব বিভিন্ন ধৰণৰ আজিকালি মানে প্ৰযুক্তিবিদ্যা বিভিন্ন উন্নত মানদণ্ড কৰিছে হয়নে এতিয়া আপুনি ঘৰত। ঘৰতে বহিয়ে ইমান ধুনীয়া ধুনীয়া বস্তু পাব পাৰে আপুনি ঘৰতে আৰু এতিয়া আৰু এতিয়া প্ৰযুক্তিবিদ্যা ইমান উন্নত হৈছে চাবচোন। মানে আপোনাৰ অ এতিয়া আপুনি ঘৰত থাকিয়ে ন এই মেশ্বো কিমান কি এপ আছে হয়নে ঘৰত থাকি আপুনি বিভিন্ন বস্তু অডাৰ কৰিব পাৰে। আমি কোনোবা এখিনিত হয়তো প্ৰযুক্তিবিদ্যাই আমাক বহুত সহায় কৰিছে এতিয়া আপুনি আগতে পূজা গৰমৰ বন্ধ মানে পূজা বা বিহু ছিজনত চাবচোন নগাঁও হওক বা বেলেগ মল বিলাকলৈ যাব নোৱাৰি ইমান ভিৰ কিন্তু এতিয়া আপোনাৰ সেইটো হিচাপ ত মানে ভিৰ নাই কাৰণ চব মানুহে এইবিলাক সহ সুযোগীয়া এপ লৈ লৈছে।
সেইটো হয় আপোনাৰ ধৰক মানে সহ সুযোগতে সহযোগতে আপুনি বস্তুতটো পাইছে কিন্তু মানুহ বিলাক কি হৈছে এলেহুৱা হৈ গৈছে। মানুহ বিলাকৰ হাতত সময় নাটনি হৈছে তেনেকে ধৰক আমি ধৰক আগতে এতিয়া ধৰক দুৰ্গা পূজা বা বিহুৱে সংগাতিয়ে হওক তেনেকে ধৰক সপৰিয়ালে মিলি পেলাই দোকানখনত গৈ পেলাই আমি ধৰক
হয় আৰু সেই দিনটোৱেটো সকলোৰে কাৰণে মানে এটা মেমৰেবল দে।
হয় হয় এটা ধৰক মানে হয় স্মৃতি ৰৈ আৰু ৰুমন্থন হয়।
হৈ থাকে নহয় জানো। অ এতিয়া আপুনি সেই গোটেই ঘৰৰ মানুহে একেলগে এতিয়া চাওক আপুনি গোটেই ঘৰৰ মানুহখিনি একেলগে মিলি কৰি গৈছে হয়। কিমান এটা ভাল লগা দিন আৰু গোটেই সেই বন্ধ দিনটো তেওঁলোকে সেই দিনটো কাৰণেই লৈছে কাপোৰ কিনিম এতিয়া মানে কি হৈছে কোনোবা ক্ষেত্ৰত যদি ভাল হৈছে কোনোবা ক্ষেত্ৰত বেয়া।
হয় আৰু ধৰক হয়।
বস্তু ভাল বেয়া দিশ দুই দুইটা থাকে হয় গতিকে এতিয়া ভাল বেয়া দিশ থাকিবই।
হয় এতিয়া ধৰক আমি ধৰক সেই এপ টোৰ জৰিয়তে আমি ধৰক সেই মোবাইল ফোনটোৰ জৰিয়তে কাপোৰ অৰ্ডাৰ দিছো। বা কিবা অৰ্ডাৰ দিছোঁ আমি ঘৰত পাইছো বস্তু খিনি ঠিকে আছে কিন্তু আপুনি ধৰক তেনেকে ধৰক আপুনি ধৰক সেই দোকানীসকল যিসকলে আপোনাৰ ধৰক। মানে আপোনাৰ কি কয় তাত ব্যৱসায় কৰি আছিল দোকানখন দোকান দোকান বিলাকত। তই সেই দোকানীসকলতো মাৰ খাই গ'ল নহয় জানো সেই কাৰণে।
কৈছো কি কিছুমান পথত ভাল আছে যদি কিছুমান ব বেয়া আছে এতিয়া আমাক যিমান মানে ভাল মানে ঘৰতে সুযোগ দিছে কম দামত দিছে সেইখিনিতে আমাৰ আকৌ কি হৈছে আমি এলেহুৱা হৈছো মানুহখিনিৰ মৰা পৰিছে। কৰিব প্ৰযুক্তিব বিদ্যাটো ব্যৱহাৰ নকৰাকে নহব আমি সেইবোৰ শিকিব লাগিব আগবাঢ়িব লাগিব। এতিয়া সেইটো কাৰণেওতো এদিন নহয় এদিন এটা নতুন প্ৰযুক্তি ওলাব যে তেওঁলোকৰো যাতে মৰা নপৰক। কাৰণ পৰিৱেশ বা প্ৰকৃতিয়ে কেতিয়াও কাকো একো মানে হেৰি নোহোৱাকে থাকিব নিদিয়ে সংস্থাপন নোহোৱাকে এতিয়া আপোনাৰ ইণ্ডাষ্ট্ৰিজ ইণ্ডাষ্ট্ৰিজ বিলাক যে খুলিছে নতুন কোম্পানী বিলাক গছ গছনি কাটি খুলিছে সেয়াত জানো এতিয়া। আমাৰ বহুতো নিবনুৱা ল'ৰাবিলাক সোমাই থাকা নাই।
সংস্থাপন পাইছে হয় কিন্তু আপোনাৰ ধৰক প্ৰকৃতি ধ্বংস কৰি মানুহে জানো সংস্থাপন লোৱাটো এইটো আমাৰ
নহয় মই সেইটো কোৱা নাই প্ৰকৃতি ধ্বংস কৰি সংস্থাপন লৈছে সেইটো কোৱা নাই কিন্তু এইটোহে মই ৰিজাইছো যে, প্ৰকৃতিয়ে জানো এটা পথ উলিয়াই দিয়া নাই, প্ৰকৃত টি কাটিছে, তাৰপিছত ইন্দাষ্ট্ৰি টো বনাইছে তাৰপিছত ইন্দাষ্ট্ৰি ইন্দাষ্ট্ৰিটোত ল'ৰা ছোৱালী বিলাকে কাম কৰিছে, কিবা এটা ইনকাম কৰি আছে। সেইটো কৈছো মই
হয়, ইণ্ডাষ্ট্ৰি বহিছে মানে ধৰক একো বেয়া কথা নাই, আমাৰ অসম যিবিলাক আমাৰ নিবনুৱা লৰা বা অঞ্চলটো কাৰণে এখন জেগা উন্নতি হৈছে। সেইটো ভাল কথা। কিন্তু আপুনি চাওঁকচোন আজি মানে সেই ইণ্ডাষ্ট্ৰিটো বহা কাৰণে, যি আগৰ যোনটো আমাৰ ধৰক খেতিয়ক সকল বা সেই ইণ্ডাষ্ট্ৰি কাষৰ মাটি খিনি বা মাটিডৰা মানে ধৰক আপোনাৰ তেনেই ধৰক মানে এটা মানে কি কয় নহয়। মানে এটা অঞ্চল মানে আপোনাৰ ধৰক উন্নতিও হৈছে। তাৰ ফলত আপোনাৰ কি হৈছে এটা অঞ্চল ক'বলে গ'লে প্ৰদূষণৰ ওপৰত আপোনাৰ মানে ধ্বংসও হৈছে চাবলে গ'লে। আজি চাওঁক য'ত য'ত আপোনাৰ ইণ্ডাষ্ট্ৰি এলেকা মানে বহিছে, তাত বৰষুণৰ পৰিমানণটো আপোনাৰ কমি আহিছে, নহয় জানো? ত' ইণ্ডাষ্ট্ৰি মানে, বহিলে ধৰক, কিছুমান ধৰক আপোনাৰ ধৰক মানে হেৰি আছে, কি কয় এইটো নিজৰ এটা ধৰক উম মানে ব্যৱস্ উত্থাপন আছে মানে আপোনাৰ ধৰক যেনেকে আমি প্ৰদূষণতটো ইণ্ডাষ্ট্ৰীয়ে কৰিব নালাগে, তেনেকে ধৰক মানে যিটো আমাৰ মা ৰাইজৰ বাবে ক্ষতি হওঁক বা বৰষুণ কমি নাহক
সেইটো আপোনাৰ চাব হা, এতিয়া ক্ষতি পূৰণ এইবিলাকৰ কথা মই ক'ব নাযাওঁ। মই এটা কথা কৈছো, আপোনাৰ এতিয়া ইণ্ডাষ্ট্ৰি এটা যে খুলিছে, তাৰ পৰা বিভিন্ন ধূলি ধোৱা ওলাবই সে টো আমি ৰাখি থব নোৱাও কিন্তু সেইবোৰ আমি কেনেদৰে শুদ্ধ কিবা ব্যৱহাৰ কৰি এতিয়া, ধোৱা খিনি বা ধূলি খিনি আমি সহজতে এৰি নিদি, শুদ্ধ কৰি চেকি পেলাই সেই সেইখিনি আমি বায়ুমণ্ডল এৰি দিব লাগে। গেলা, পচা বস্তু বোৰ মাটিৰ তলত পুতি দিব লাগে। বা জ্বলাই দিব লাগে। এনেকে আপোনাৰ য'ত ত'ত পেলাই দিব নালাগে, পানীত পেলাব নালাগে।
হয়। আৰু আপোনাৰ ধৰক তেনেকে ধৰক সেইকাৰণে ধৰক আমাৰ কি হৈছে মানে এইবিলাক ইণ্ডাষ্ টি এলেকা বা যিবিলাক সেইকাৰণে আমাৰ ধৰক গ গোলকীয় উত্তাপটো বেছি সৃষ্টি হৈ গৈছে আপোনাৰ গৰমতটো বেছি পৰিছে গতিকে মানে আমাৰ কি হৈছে মানে যি কো আমাৰ যি পৰিমাণৰ বৰষুণ হ'ব লাগিছিল, সেই পৰিমাণে আমাৰ ধৰক বৰষুণ পৰা নাই।
আৰু এতিয়া মানুহৰ আটাইতকৈ প্ৰয়োজনীয়, মানুহক জীয়াই থাকিবলৈ উম লাগা বস্তুটোৱেই হৈছে পানী। পানী যদি বিশু কথা নহয় মানুহ কেতিয়াও, এতিয়া আপুনি এঠাইৰ পৰা আন ঠাইলৈ যাব চোন আপোনাৰ বেমাৰটো পতককে হ'ব কাৰণ কিয় জানেনে পানীতো সলনি হৈছে, সকলোৰে জেগাৰ পানী সকলোৰ মানে বাবে আমাৰ মানে স্বাস্থ্যটোৰ বাবে উপযোগী নহয়। গতিকে এটা ঠাইত থকা পানীটো আমাৰ আন ঠাইৰ লগত নিমিলিবও পাৰে গতিকে আমি বেমাৰত পৰো। গতিকে আমি সেই সকলোবোৰ চাব লাগিব। গ'ম পাইছে? গতিকে আমি মানে আমাৰ নিজকে কেনেকে নিৰাপদে ৰাখিব পাৰো খোৱা বোৱা লৈ, বা পানী লৈ, নিজক যিমান পাৰি যতন কৰিব লাগে।
শৰীৰটোৰ যিমান পাৰি আমি ধৰক মাং মাংস বা মাছ তে সেইবিলাক আমাৰ যিবিলাক খাদ্য হয় মাছতো যিমান পাৰে খাব লাগে মানে মাংসটো তেনেকে ধৰক গৰম ধৰক
কিন্তু মাং মাছ খালেও, আপোনাৰ লোকেল মাছ খাব লাগে খুব।
যিবিলাক আমাৰ ধৰক পুখুৰীত থলুৱা মাছ বিলাক ন, সেইবিলাক মাছ তৃপ্তিৰে আপুনি ধৰক ঔটেঙা, তেনেকে হয়?
এতিয়া আপুনি, এতিয়া আপুনি পথাৰত খুব পাব আপুনি এইবিলাক পুঠি মাছ, সেয়া মাছ, সেয়া, সেয়া খাব লাগে, সেয়া ভাল
বা এনেকে ধৰক আপোনাৰ তিহু মাছটো, তেনেকে বহুতো আপোনাৰ মিঠা মিঠ মিঠা মাল মানে জোনবিলাক আমাৰ ধৰক গাঁৱলীয়া, সেইবিলাক খুব মিঠা মিঠা বস্তু পোৱা যায় ন
হয়, হয়। মুঠতে আম মি, আমি নিজৰ সোৱাদৰ চিন্তা কৰি পেলাই বোলে ফাষ্ট ফুড খালো সেইটো নহয় মানে সেই জোনখিনি খাব বেয়া পায়, সেইখিনিকে সোৱাদযুক্ত কৰি বনাই খাওকচোন, তেতিয়া শৰীৰটোও ভাল হ'ল, আৰু বেছি মছলা প্ৰয়োগ কৰিব নালাগে। গৰমত মানে পাচন তন্ত্ৰই মছলা হজম কৰিব নোৱাৰে
এ, বজাৰত ধৰক ন হ'লেও ঘৰতে ধৰক কিমান থলুৱা বস্তু আছে নহয় জানো? ত' সেইবিলাক ঘৰৰ, ঘৰৰ জোনবিলাক বস্তু আছে, সেইবিলাক বস্তু খাই পেলাই আমাৰ দেহাটো সুস্থ কৰি ৰাখিব লাগে বজাৰত গৈ আপুনি সাৰ দিয়া বস্তু বিলাক আনাতকে ঘৰৰ ধৰক যিবিলাক বস্তু আছে, অ' আনিব লাগিব কোনবিলাক, তেল কন ধৰক আনিব লাগিব তেনেকে জোনে যি
হয়, আৰু এতিয়া তেলটো লাগিবই, চব খাদ্যত তেল লাগেই হয় নে গতিকে আমি যিমান পাৰো ভাল খাদ্য খাব লাগে, বাৰু ঠিক কে আছে দিয়ক, আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল, আকৌ এদিন পাতিম। ঠিক আছে শুভ ৰাত্ৰি দিয়ক। অ', অ, ঠিক আছে ধন্যবাদ।
উম, উম
মাটি কলহ